কি খবৰ তোমাৰ।
এই ভাল নহৈ।
কিও কি হল আকো।
গটো ঘাল ন খুব ঘৰ আহ হৈছে আ।
এই কি কৰি আছ তুমি।
এতিাম খই আছ।
তেনেকুৱা তোমাৰ।
এই গৰম নে গৰমৰ বাবে মানে গা ধুই দিলো দুইনিবা। তকাৰে ঠাণ্ডাটো ভিত তোমাৰখন চৰ্দিতে পৰি। মাতটো যে গম পোৱা নাই নেকি মাতটো যে।
অ অকমান বহ ব়া যেন লাগি আছে বাৰু।
আাক ম দেেই গম পায়।
আৰু আমাৰ ইয়াতে প্ৰদূৰষণো ইমান ন প্ৰদূৰষণৰ বাবে তেনেকুৱা হৈ আছে।
এ নকবা আৰু।
দুনীয়া প্ৰদূৰষণ আমাৰ ইয়াতে। আমাৰ গাড়ী গোড়ৰা বলেও ইমান ইমান বেছি জ্বলে ন গাড়ী গোডৰা বোৰৰ কাৰণে। প্ৰদূষণ হৈ আছে।
উম।
এইকাৰণ মইতো এতিয়া গাড়ীোড় বেছি নষ্টল মই যিমান বাৰো এতি খোজকাঢ়ি। কিনেলো যদি ওচৰ মানুহ তাত যাব লাগে বা ক'ত যাব লাগে কামত।
উম বাকী কিয় ফোন কৰিছিলা।
ন মই ভাবি আছিলো অকমান দুৰ্গা পূজা দুৰ্গা পূজা আহি আছে। সেইকাৰণে অকমান তোমাৰ লগত কথা পাতিল দুৰ্গা পূজা কি কৰিবা কি নকৰা।
এইটো জুলাইে মা তোমাৰ দুৰ্গা পূজা বলে আৰু কি অক্টোবৰ। এই আগষ্ট ছেপটেম্বৰ অক্টোবৰ যাব দ এই দুৰ্গা পূজা দুইমাহ আছে আৰু দুমাহ।
লিব ন যি ক'ত যাবা কি নকৰা তেনেকুৱাকে পিছলৈ গ'লে। আৰু তোমাৰ দেৰিয়ে হৈ যাব।
ইমান ইমান ইমান আগৰ পৰা ইমান আগৰ পৰা হবি।
অ নহলে কাপোৰ নহলে নাই তো মই কাপোৰ ইমান দামৰো বাঢ়ী। ন দুৰ্গা পুজাৰ সময়ত। এইব কিনিব নোৱাৰিম ন সেইকাৰণে।
ত চাবা যাম বুলি ভাবিছা।
তেতিয়া তুমি য'ত কোৱা আৰু তাতে যাম আগৰবাৰতো মোৰ নিচিনাকে গৈছিলো ন এইবাৰ তুমি য'ত কা তাতে যাম।
মহজতক।
আহ।
এ বেলচৰত যাব পাৰাৰে আৰু গলে। অ ভাল হয়ায়।
যে ঠিক আছে তুম গৈছিলা নেকি যাতে আগতে।
নাই যোৱা কিন্তু মই এনে শুনিছো ভাল হয় বুলি। ডাঙৰ হয় উম তাকে এ তাত বহুত দিন হয় ন।
আহ।
তাৰপিছা চাব পৰা চাব ভাল লাগে আৰু।
সেইটোতো আমাৰতো আগৰবাজাৰ আ। কলিকাতাত গৈছিলো ন কলিকাত কিন্তু চাইকনে ভালেই লাগিল কিন্তু।
উম কলিকটা অ অ অ অ ঠিক ঠিক। পাহজ বিছলোব। অৱস্থাত গ আছিলে ন।
অ অৱছৰে গৈছিলো।
উম।
ক তত ইমান ভিৰ হয় ন কেনেকুৱাকে আমি খোজকাঢ়িছো মৰত আছেনেে ইমান।
উম।
এটা পূজা দুটা পূজা খাওঁতে মানে পুৰা সময় গুচি গৈছিল আমাৰ।
অ একদম খোৱা হৈ যায় পৰ। খুবাৰত মে থোনাল যিতিয়া চাবাই।
আহ।
তাকে এ অসুবিধা পায় তেনেকুৱা পৰি পৰিৱেশত ইমান মানুহ হলে।
হযো এটোু।
থেলা-হেচা হয় তোমাৰ তাতো গৰম।
আৰ তুমি হেৰি হেৰিত গুৱাহাটীত আহিছিলা নে দুৰ্গা পূজাত। চাবলৈ অকলে মোৰ লগতো যোৱা নাই বাৰু অকলে আহছিলে দুৰ্গা পূজাত।
নাই, নাই, নাই, নাই। গুৱাহাটীত চোৱা নহ'ল। তাতে চোৱা হ'ল। টাইম নিমিলে তাৰপিছত একজাম আছিলে। একজাম আহিলে, তাৰপিছত এই একজামৰ কাৰণে পঢ়িব লগা হ'ল। পৰীক্ষাৰ কাৰণে। তাকে আৰু এই চেমিষ্ট
আচ্ছা।
পঢ়িয়া চাৰি নম্বৰ চেমিষ্টাৰটো আছিলে। আৰু একজাম ডিচেম্বৰত আছিলে ন?
নাই মই কিন্তু গুৱাহাটীত ফু- ঘুৰিবলৈ গৈছিলো কিন্তু মই। গুৱাহাটীতো পূজাটো ভালে হয়, গুৱাহাটী গৈছিলো মই গুৱাহাটীৰ পূজা ভালেই হয়। ইমান ধুনীয়া ধুনীয়া পেন্দেল বিলাক। বনাই ন? তাত ধুনমুচি নাচ এইবোৰো ধুনীয়া হয়, আৰু হেৰিত তোমাৰ কিবা বেলেগ ধৰ্মৰ মানুহ বোলে কিবা অত্যাচাৰো কৰিছিল বোলে। এই কলিকতাত। আমি সজোৱা সময়ত দেখা নাছিলোঁ কিন্তু, ওক মই চাইছিলো আৰু নিউজত। অতিজ অত্যাচাৰঝ বোলে কৰিছে কিবা। ভাঙি ভাঙি পেলাইছে কিবা তেনেকুৱা কিবা কৰিছে।
নাজানো মনত
নাই মই নিউজত চাইছিলো বাৰু। মই নিউজত চাইছিলো এইটো। তুমি চোৱা নাই ন?
মই চোৱা নাই একদম
আৰু হেৰি তুমি জানেনে আমাৰ মাৰ লগত হেৰি তাত তী, গণেশ, লক্ষী, সৰস্বতী মাতাই তেনেকুৱা কিয় আহে একলগতে? শিৱ বাবাক লাগি ন?
নাজানো নজানো তুমি জানা নে কিয়?
অ, মই অকমান দেখিছিলো মানে মই, হেৰি ইউটিউবত চাইছিলো মই।
ইউটিউবত কোৱাচোন তেওঁ।
মানে তাএ ইটো দেখোৱা মতে, তোমাৰ হেৰি তেনেকুৱা আছিল মানে। যি মায়ে তোমাৰ হেৰি নিজৰ হেৰি মানে বাপে বাৰী যিটো কয় আৰু দেউতাকৰ ঘৰলৈ আহিছিলে। ঠিক আছে। ফুৰিবলৈ। তো যেতিয়া ফুৰিবলৈ আহোঁতে তুমিমি মামাৰ ঘৰলৈ যোৱা। যোৱা তুমি মামাৰ ঘৰতে মা- দেউতা তব চবেই আহিব ন? অ, তেনেকুৱাকে আহিছিল মানে।
উম।
জানিছিলো আৰু তাৰে ভিতৰত মানে এটা কাহিনীও আছে বাৰু এই দুৰ্গা মাৰ্ক লৈ কিনে। কাহিনটো তুমি জান নে?
নাজানো নাজানো কোৱাচোন তুমি।
মই চাইছিলো তোমাৰ হেৰি মহালয়ৰ সময়ত। দেখা সেইটো মানে আমাৰ টিভিত মই চাইছিলো মানে তেনেকুৱাকে। মানে মাৰ বিভিন্ন ধৰণৰ ৰূপ হয় ঠিক আছে। তাৰে ভিতৰত তৰ আৰু আমাৰ দুৰ্গা মাৰ ৰূপটো ম অন্যতম আৰু, কিয় অন্যতম কাৰণ আমাৰ দেৱী মাৰ তোমাৰ আমাৰ মহিচাচোৰক বধ কৰিছিলে। যিটো আমাৰ বহুত অইত অত্যাচাৰ কৰিছিল তোমাৰ দেৱক, মানে তেওঁৰ ইচ্ছাটো আছিল মানে দেৱৰ আসনটো ল'বলৈ। তোচ দেৱবিলাকে মানে অত্যাচাৰ হৈ কিনে তোমাৰ আমাৰ ব্ৰহ্মা তাত গৈছিলে।
তোৰ ব্ৰহ্মাই আক' কি কৰিলে? সকলোকে ক'লে যে তুমি তোমাৰ শক্তিৰ প্ৰভাৱেই যে তুমি এটা দেৱী মাক সৃষ্টি কৰা যিয়ে মানে মহিষাাসুৰক বধ কৰিব। কাৰণ সকলো দেৱতাৰ এনেকুৱা ক্ষমতা নাই যি মানে তোমাৰ উম মহিষাাসুৰক কৰিব আৰু পাৰিব, কাৰণ মহিষাাসুৰৰ এটা আশীৰ্বাদ আছিল যে কোনো দেৱে তেওঁক বধ কৰিব নোৱাৰে সেইকাৰণে মানে তোমাৰ তেনেকুৱাকে মাত সৃষ্টি কৰা গ'ল। আৰু মাকক বিভিন্ন ধৰণৰ, বিভিন্ন অস্ত্ৰ দিয়া গল।
উম
যেনেকুৱাে তোমাৰ ত্ৰিশুল তাৰপিছত তোমাৰ তৰবাল ধনু তেনেকুৱাকে বিভিন্ন বস্তু দিয়া গ'ল, আৰু তেনেকুৱাকে তুমি চাই- চাই ন? যে আমাৰ হে শিৱ বাবায়ে তাৰপিছত আৰু আমাৰ হেৰিটোক লৈ কিনে ত্ৰিশুলটোক আমাৰ হেৰি বধ কৰিছে চাইছানে, তুমি এইটো? দুূৰ্গা মাৰ হেয়টো তো চাইছা নে তুমি? সেইটোতো, সেইকাৰণে ত্ৰিশুলটো শিৱবাবাৰেই আছিলে।
নাই, মই চাইছিলো আৰু,। তুমি দুৰ্গা মা দেখা নাই নেকি ভালদৰে মূৰ্তিটো আমি
দেখিছো, কিন্তু ইমান মানে একদম মানে গুৰুত্বৰ দি চোৱা নাই আৰু। যে কি- কি নে কেনে ধৰণৰ কি অস্ত্ৰ লৈ আছে বা কেনেকুৱা ধৰণৰ কি?
সেই অস্ত্ৰবিলাকো বেলেগে বিভিন্ন ধৰণৰ বিভিন্ন দেৱী দিছিল তেওঁক যেনেকুৱা কে তোমাৰ হিমালয় আৰু তোমাৰ সিংহতো দিছিলে আৰু সিংহতটো তোমাৰ হেৰি মহিষাসুৰক বধ কৰিছিলে মহিষাসুৰৰ যদি মহিষ্টো আছিলে।
আচ্ছা।
তেনেকুৱা, কি বিভিন্ন ধৰণৰ বিভিন্ন অস্ত্ৰ দি কিনে তেওঁ সস্সাৱিত কৰিছিলে আৰু ধুনীয়াকে অলংকাৰ বিলাকো দিছিলে।
আচ্ছা
আৰু, সেই তুমি নাৰায়ণৰ কথাটো জানানে?
নাজানো
নাজানা নেকি?
নাজানো।
ন ভাবিলো তুমি জানা নেকি, নাৰায়ণৰ কিয় মানে ইমান পূজা কৰা হয়। বিশ্বৰ ৰূপত তেওঁৰ শ্ৰেষ্ঠ বুলি মানা হয় মই ভাবিছিলো তুমি জানা বুলি, মই ইমান নাজানো। সেইকাৰণে সুধিছিলো।
অ, ম- মই নাজানো।
দুৰ্গা মা কথাটো বাৰু মই ইমান জানো এনেকুৱাকে অলপ- অলপ। আৰু তুমি দুৰ্গা পূজাত কি খাই কিনে ভাল পোৱা নো?
দুৰ্গা পূজাত মমো - জিলাপি তাৰপিছত চানা ভাজা, পুচকা। প্ৰসাদ
ভালেই চোন, মই কিন্তু এবাৰ মানে নব নৱমীতে খাও কিন্তু মই।
কি খোৱা নো?
এ নান -চান, ৰুটি -চুটি তাৰ পাছত তোমাৰ পনীৰটিকা তেনেকুৱাকে এইবাৰ বস্তুটো খাওঁ আৰু আৰু আমি সপ্তমী পূজাত মানে আমাৰ ইয়াতে দমিনজ এটা আছে পিজ্জা হাপ তেনেকুৱাকে আমি যাওঁ, আৰু পিজ্জাটো খাওঁ পিজ্জাটো খাইবলৈ ভালো লাগে তেতিয়া।
পিঠা খাব লাগে পিঠা।
অ পিঠাটো খাওঁ, বিহুত পিঠা খাও। বিহুত পিঠা কিয় নাখাম তুমি খাওঁ নে বিহুত, নে এনেই খোৱা?
এনে খাওঁ, ঘৰত থাকেই আমাৰ পিঠা।
আমাৰ ঘৰ জানি বনোৱা নাথাকে বেছিকৈ বিহুৰ সময়তে থাকে বনোৱা
পিঠা লাডু
সেইবোৰ খাই কিনে ভাল ল কিন্তু আমাৰ কিন্তু অসমৰ সংস্কৃতিটো কিন্তু এতিয়াও আছেই কিন্তু কবলৈ দুুনীয়াটো আধুনিকতাতে গৈ আছে কিন্তু আমাৰ অসমৰ সংস্কৃতিতটো কোনো পাহৰি য জনাই কিন্তু
উম তাক উম
এইটো থাকিবই লাগিব কাৰণ আমাৰ অসমৰ দৰে সংস্কৃতি আৰু কতো নাই বিভিন্ন ধৰণৰ বিভিন্ন বেলেগ বেলেগ আছে কিন্তু আমাৰ অসমত যিবিলাক আদৰ সৎকাৰ কৰা মানুহক সন্মান দিয়া ামচাৰে জাপিৰে এইবোৰ কিন্তু কতো নাই কিন্তু আমাৰ গামোচাতটো কিহ দি বনোৱা তুমি জানে কি দি দি বনোৱা হয় গামোচা চদু আমাৰ
উম তমি চ শু তাৰে
আৰু কিবা মুগা যে কিবা যে আছিলটো কি আছিল ন বাৰু
মুগাৰ মুগা তোমাৰ মুগাৰ মেখেলা চাদ ততে থাকে
অ এইটো পৰি মুগত কিবা এটা আছে মনত পৰিছে কিন্তু কি আছিলে সটো মনত পৰা নাছিলে
আনাৰ কাটাৰ এখন তাকখন বনাই
অ কোনোবা বনাই নেকি তেনেকুৱাকে
তেনেকুৱা নাজানো মই
নাই মোৰ মানে মোৰ মানে মান হেৰি ঈশ্বৰ যৱে মানুহ এজনে আছে তেওঁ যেনেবাকে বনাই মানে আমাৰ গাঁৱত
আচ্ছা
এইটো বনাই বনাই কিনে মই চাওঁ কিন্তু মই যেতিয়া মানে তেখতৰ তাত ফুৰিবলৈ যাওঁ ন আাৰ মামাহঁতৰ ঘৰত
তেতিয়া মই চাওঁ মানে কেনেুৱাকে কি বনাই দেখিবলৈ বহুত ধুনীয়া লাগে তেখেতে বহুত কষ্ট কৰে কিন্তু
উম অ বাকী বাকীই স তুমি কিয় গেম কে হয়
গেম
হা
অ মই গেম খেলো মইভিন্ন ধৰণৰ গেম খেলো কিম খেলি কিনে ভালো লাগে কিন্তু বিশেষ এটা মানে তেনেকুৱা নাই যে এইটো খেলিব লাগিব বা এইটো নেখেলো তেনেকুৱাকে নাই মানে যিটো পায় সেইটোৱে খেলো আৰু
তুমি লিখিৈছা নেক কৰবা দেেইখিনি ক'ৰ এবাৰ লিখি লৈছে নেকি এইখিন মুখস্থ মাতা যেন লাগে
নাই নাই মই ম ক'ত লিখিম বাৰু মই মই যিখিনি মনত পৰিছে মই যিখিনি অভিজ্ঞতাাৰে সেইটোৱে কৈ আছো বাৰু
উ তাকে বাৰু এক মুখষ্ট পাতি থাকা যেন লাগে
নাই নাই ম মুখৰ জেগে এনেকাই মাতিম
দিয়া কি আছে তোমাৰ কথা ভাত লাগিল যে তোমাৰ লগত তোমাৰ লগত কথাা তোমাৰ লগ কথা পাতি কিনে ভাল লাগিল যেতি বহু ব্ত শেয়াৰলো তুম বহু ব্তু জিলা ময় জিলো
উ বাহ ঠিক আছে দিয়া দে